হেল্ল' কোৱা
কি কি কৰিছা?
মই ইনে আছোঁ। তুমি কি কৰি আছা?
মইও ইনে আছো।
ভাত পানী?
আঁ
ভাত পানী?
ভাত পানী নাই খোৱা খাম।
কিয় নাই খোৱানো?
তুমি খালা নে ভাত পানী?
খালোঁ মই।
কিহেৰে খালা?
মই ভাত মাছেৰে খালোঁ।
অঁ কি মাছ?
পুঠি মাছ।
ত'
ঘৰত চেপাত লগা।
অ', চেপা পাতিছিলে নি?
ইয়েছ ইয়েছ।
মানে মাছ থকা জেগা মানুহ ন তোমালোক?
হয়।
অ' অ'।
আমি মাছ থকা জেগা মানুহ। আমা ইয়াতে চব পায়।
কিয়া?
আমা ইয়াত চব পায় বোলো।
যেনে,
চব যি বিচাৰা তাকে পাই।
তাকে কৈছো যেনে সুধিছোঁ মই।
উদাহৰণ দিবলে নাই আৰু চব পাইতো চব পাই আৰু।
ভাল বেয়া চব নেকি?
অ'।
অ'। গাঁৱত থাকিলে এইটোৱে লাভ।
উম।
ত আজিকালি পইচা হ'লে চবতে চব পায়।
উম, কিন্তু আছলিটো নাপায় নহয়। যিটো ৰিয়েল সেইটো নাপায় নহয়, ভেজালটোহে পায়।
মাছোঁ ভেজাল থাকে নেকি?
অ', চালানি মাছ হে পাবা তুমি।
অ'। ইয়া লোকেল মাছ খুৱাই তোমালোকে লোকেল হৈ থাকা।
কি?
লোকেল মাছ খাই তোমালোকে সুস্থ সৱল হৈ থাকা।
এ, এ।
আমি চালানিয়ে যিমানটো চালাই দিম।
হয় দিয়ক।
হেল্ল'।
হয় কওক।
খবৰ খাতি ভালনে তোমাৰ?
খবৰ খাতি ভালে মানে আছোঁ আৰু।
অ', অ' ক'তো ফুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ নাই যোৱা লগ নাই।
অ'।
তুমি গৈছা নি?
মোৰ লগ চগ নাই অ', লগ চ নাই, পইচা পাতিও নাই।
অ'।
ফুৰিবলৈ গলে আকৌ পইচা পাতিও লাগিব নহয়। ফুৰিবলৈ যাবলৈ পইচা পাতিও লাগিব নহয়।
উম, লাগিবতো আকৌ। পইচা পাতি হ'লে হে চব হয় আজিকালি, পইচা পাতি নহ'লে এক
এ, বিশেষকে মোৰ মন নাই।
আহ, আপোনাৰ মনটো বৰ ঠেকঠেককে হেই।
ঠেক্কে, বহল অন্ত মানুহে ঘূৰি ফুৰিলেহে মনতটো বহল হয় নেকি?
এইটো কৰিবলৈ মন যোৱা নাই, সেই ভাত খাবলৈও মন যোৱা নাই। আকৌ তেনেকেই থাকে।
অ', অ' মন যোৱা নাই, কি কৰিব ম-মোৰ মন। উ, মন কমিলগে।
উম। হুম।
মন মনোযোৱাক কামবোৰ, হা?
ঘৰত খেতি বাতি কৰিছেনে?
অ' আমাৰ খেতিৰ ওপৰতহে, চাকৰি বাকৰি নাই নহক আৰু।
অ' খেতি আৰম্ভ কৰিলে নে নাই?
আৰম্ভ কৰিব, কাইলৈ বোকা দিব চাগে।
অ', অ'।
আপোনালোকৰ খেতি বাতি কৰেনে?
আমাৰ কৰিয়ে আছে।
অ' কঠিয়ীয়া ৰুই আছে?
হয়।
উ।
কঠিয়া ৰুই আছে। আপুনি কি কৈছিলে, আপুনি কি আপনি আপুনি কিবা এটা কৈছিলে কিবা। মন নোযোৱা কামবোৰে কিবা এটা বুলি কৈছিলে।
অ' মই কৈছোঁ মন মনটোৱে কলেহে মানে কৰোঁ।
অ', অ'।
বিবেক বুদ্ধি হৈ দিবলৈ নাই আৰু, মনটো যি কৰে সেইটোৱে কৰোঁ আৰু।
অ', অ'।
অ'। খেতি খাব কাৰ, খেতি খাব কাৰণে কৰে নে হেৰি
কি কৈছে?
শিকিবলৈ হয়।
খেতি কৰাটোন খাব কাৰণে কৰোঁ, আমাৰ নিজৰ মাটি নাই নহয়, আধি খেতি কৰাহে।
অ'।
এ, আধিটো কৰিলে খাবলে হয় আৰু, বা-বাঢ়ি যায় বাৰু কেতিয়াবা কেতিয়াবা। বিপত আপদ হ'লে পইচা মানে দেতাই বহুত দিন কাম বন কৰিব নোৱাৰিলে, কেতিয়াবা বেচিব লগগীয়া হয় আৰু বেছিলেও। খাবলৈ আটে আৰু কিন্তু বেচিবলে বুলি খেতি নকৰে।
আমাৰও আধি মাটিয়ে খেতি কৰে। নিজৰ মাটি নাই নহয়।
আহ।
অ' বেছি। বেচিবলৈ বুলি খেতি কৰিবলে নোৱাৰে। মাহঁতে আলহী আছে, ওচৰৰ নৌবো এজনীও আছে কথা পাতি আছে তাকে।
ওচৰ নৌবো জনি অহা কিমান দেই হ'ল।
ন আহ।
ওচৰ নবজনীয়া অহা কিমান দেৰি হ'ল।
হ'ল অলপমান দেৰি নহয় এই আমাৰ কাষৰ ঘৰ নৌবো এতিয়া আহিছে সিদিনা।
এ আমাৰ ওচৰত বঙাইীগাঁৱত আজি মানুহ এজন মৰিলে খৰি দি আছে, ধোঁৱা ওলাই আছে পুৰা।
অ' চাই বহি বহি ধোৱা খিনি চাই আছে নে কিন্তু?
বহি নহয় থিয়হি থিয়হি চাই আছো।
অ' ধোৱা খিনি চাই থাকিবলৈ মানুহ মাৰিছে কি ধোৰা খিনি চাই আছে কি আপোনালোকে।
ঘৰৰে আছে পোৰা ধোৱাই আ ধোৱা ওলায় কতা।
পৃথিৱীলৈ আহিলে মানুহ মৰিবই।
উম।
কাৰোবাৰ ৰাগ কাৰোবাৰ পাঁচ।
উম, থকাকেইদিন ভালকে থাকিব লাগে আৰু ন।
অ' থকা কেদিন নে ভালকে থাকিব লাগে আৰু কাজিয়া পচাল নলগাকে। কাৰো লগত।
উম, কাজাপাল পচন্দ নালাগিলে।
কাকো টানকে নোকয়, কাকো টান কিয় নোকোৱাকে।
আহ।
টান কথা নুশুনাকে কাৰোবাৰ।
অ' কলেটো শুনিবই লাগিব।
কিন্তু কোনোবাই যদি ক'বলৈ বাধ্য কৰাই তেতিয়া ক'বই লাগিব, কাৰণ টো আজিকালি মনে মনে।
ক'লে তোন শুনিবই লাগিব ভালকে। ক'ব পাৰি মানুহক যে অকল খংৰাগ কৰিহে সেই কথা ক'ব পাৰি তেনেকুৱা ধৰো একো মানে নাই।
যদি খংটো যদি যদি জানি বুজি খংটো উঠাই দিয়া কৰিবই লাগিব।
মানুহে খংটো নকৰাকেওতো হয়।
কাৰণ আজিকালি মনে মনে থাকিলে মানুহে দুৰ্বল বুলি ভাবে।
অ'
অ'
নিজৰ মানুহৰ আগত ইমান খবলতা নে দেখুৱালে হ'ল নিজৰ হে।
এ উচিত কথাত মাত মাতিবই লাগিব।
তৰ্ক যুদ্ধ কৰিম বুলি ভাবিছ নেকি এতিয়া।
নাই কোৱা মই কৈছো, যে উচিত কথাত মাতো মাতিবই লাগিব বুলি কৈছো। মই সেইটো সেইটো ক'লে কৰা হয় নেকি।
আহ।
অহ' হ।
তৰ্ক যুদ্ধ কৰিম বুলি ভাবিছে নেকি?
নাই ভবা মই কৈছো যে উচিত কথাত মাত মাতিবই লাগিব বুলি। ছ মই কিবা ভুল কৈছো নেকি?
অ', কবা এনেকে যাওঁ নে?
কিবা ভুল কৈছোঁ নেকি?
তেনেকেই বল, তেনেকেই বল
হেল্ল', হেল্ল'।
অ', কোন ক'ত যায়?
বাহতক থব গৈছে দেউতাই।
কোনে?
বাবাই।
অ', বাহঁত আহিছিলে নি?
অ'।
কেতিয়া?
হ'ল আজি পোন্ধৰ দিন মানে হ'ল বা অহা ভিনদেও পৰহি আহিছিলে।
পোন্ধৰ দিন নাই হোৱা নেকি?
নাজানো মুঠতে এসপ্তাহ বেছি হ'ল।
এসপ্তাহ বেছি হ'লে, পোন্ধৰ দিন কেনেকে হ'ব?
এ, হ'ল আও কেইদিনমান হ'ল আও।
এসপ্তাহ বেছি হ'লে, পোন্ধৰ দিন কেনেকে হ'ব ন?
দহ দিনমান হ'ল, দহ দিন বেছি হ'ল।
বাকী ভাল নে চবৰে? অ', আপুনি ভালে আছে?
আছোঁ।
অ', খোৱা বোৱা ঠিকে থাকে কৰি আছে?
অ',
খোৱা বোৱা ঠিকে ঠাকে কৰি আছে?
অ', খোৱা বোৱা ঠিকে ঠাকে আছে অ'।
সুস্থ সবল হৈ আছে?
সুস্থ সবল হৈ আছে একদম। তাগ্ৰা হয়, পঢ়া শুনা নাই হোৱা।
ভৰিতো যে দুখ পাইছিলে ভাল হৈছে? অ'।
অকমান কিবা এটা কৰিলে আকৌ বিষাই।
নাই হোৱা যদি দৌৰিব কিয় যাব লাগে।
সেইদিনাখন দৌৰি দিলোঁ ভাল লাগি গ'ল। পিছদিনাখন ৰাতিপুৱাৰ পৰা আকৌ বিষাবলৈ ল'লে, কিনো হৈছে মই বুজি পোৱা নাই মানে।
তই যদি ভালেই পোৱা নাই যাবই নালাগিছিলে আকৌ?
যাব নালাগিছিলে গ'লো আৰু মই।
বতৰটো ৰ'দদো দিয়া নাই, কিন্তু ইমানেই গৰম উঠিছে নহয়, একদম ৰ'দ দিয়া বতৰ নিচিনা গৰম উঠিছে।
অ', বেলেগত চাগে বৰষুণ দি আছে।
কি কৈছে?
বেলেগ ফালে চাইডে, বেলেগ চাইডে চাগে বৰষুণ দি আছে।
অ'।
পথাৰলৈ গৈছিলা নে যোৱা নাই?
অ', আজি নাই যোৱা আজি নাই দিয়া। বোকা কাইলৈ দিব নেকি।
নাজানো বুঢ়ালোকে কোৱা শুনোঁ যেন যেতিয়া জেগাত ব বেছিকে বৰুণ দিলেও গৰম হয়। তেতিয়া চাগে বেলেগ চাইদে বৰষু, থাকিবওঁ পাৰে কৰ'বাত।
অ', অ'। ভৱিষ্যতে আপোনাৰ পৰা নজনা কথা জানিম বুলি আশা ৰাখিলোঁ।
অ', নহয় লোকে আমি আমি ইমান তথ্য ভিত্তিত কোৱা নাই।
তো বুজিছোঁ।
বেলেগৰ মুখত শুনিহে কৈছোঁ।
উম, উম। মাহঁতে কি কৈছিলে?
কিবা চাগে ভূলো কোৱা নাই।
নাই কোৱা নাই কোৱা, জানিব পাৰিছোঁ নতুন কথা এটা ভাল লাগিছে মোৰ।
অ', ইমানো জ্ঞানী নহয় যেন কাৰোবাক জ্ঞান দিম।
জ্ঞান, সেইটো কথা নহয় আপুনি মই নজনা কথা এটা আপুনি মোক শি-শিকাইছে বা ক কৈছে মই শুনিছোঁ বুজিছোঁ ভাল লাগিছে বুলি কৈছে।
অ', ভাল লাগিছে ন।
হয় হয়।
অ'।
মাছ মাংস অকণ আনি আনি খাব আকৌ।
অ', এ লোকেল নাপায় যে সেইটো কাৰণে। আপোনালোকে খাওকচোন আপোনালোকে খাওকচোন লোকেল খাদ্য।
বেয়া লাগে যে আপোনাক এৰি খাবলে।
অ', নোখোৱাকেহে আছে চেপাত লগা মাছ।
খায়ে আছো, খায়ে আছো কিন্তু বে-মনত
অ', আমিও খাই আছো মাছ মাংস।
লোকেল দৈ তো পোৱা নাই।
অ'।
কিবা এটা খালেই আপুনালৈ চেং কে মনত পৰে।
সেইটোৱেতো নোখোৱাকেটো থকা নাই।
নোখোৱাকেইটোন থাকিবও নোৱাৰোঁ বাৰু।
বা অকমানটো দিয়াহিও নাই।
দিবগেও নোৱাৰো বাও। ওচৰতে থকা হলে বোলে সৰহকে আছে দি থৈ আহোংগে। ওচৰতেতো নাই এদিন-এদিনৰ বাট।
ওচৰতে দুৰতে কিনো মনটোহে কথা।
মনটো কথা বুলিয়েই মাৰি পেলাইযে জছতে গুচি যাওঁ আৰু। এদিন, এজনী মানুহ ঘৰত নাপাত্তা হ'ল বুলি আৰু গোটেইখন আও।
ঘৰত কৈ থৈ আহিবা আকৌ।
অ', তেনেকে যাব পৰা হোৱা নাই যে।
কি কাৰণে, তেনেকে যাব পৰা হ'বলে কি কৰিব লাগিবনো?।
বহুত কিবা কিবি কৰিব লাগিব।
ক'বচোন প্ৰচে-প্ৰচেছবোৰ কি কৰিব লাগে।
অ', বাৰু, ভৱিষ্যতে কেতিয়াবা।
অ', বাকী চব ঠিকে ঠাকে আছে ন।
আছো-আছো, হ'ব দিয়ক তেতিয়াহ'লে। নাযাওঁ, নাযাওঁ ফুৰিবলে।
ফুৰিব যোৱা নাই?
নাযাওঁ ফুৰিবলে।
কি কাৰণেনো?
লগ নাই, সং নাই।
মন নাই নেকি?
মন নাই, লগ নাই, খং নাই।
আপোনাৰ মনটো বৰ ঠেক নেকি?
উম, বহুত।